হেল্ল', আৱাজ আহিছে?
হেল্ল', অ আহিছে।
হেল্ল'। হেল্ল'।
অঁ শুনিছো-শুনিছো, কোৱা।
আৱাজ আহিছে নে?
আহিছে-আহিছে।
আপোনাৰ আৱাজে আহি পোৱা নাই।
আহিছেনে এতিয়া?
হেল্ল'।
এতিয়া আহিছে চাগে ন?
অঁ এতিয়া আহিছে।
অ অ অ ঠিক আছে, মই ইয়াৰপড্ছ লগাই থোৱা আছিলে মানে সেইবাবে আহা নাছি মই মানে ইয়াৰ পড্চ লগাই থৈছিলো যে সেইকাৰণে চাউণ্ডটো অহা নাছিল চাগে। হা?
কি কৰিছে পিছে।
মই মই অলপ এচাইনমেণ্ট লিখি আছিলোঁ। মোৰ
এচাইমেন্ত লিখি আছা ন?
উম উম তুমি।
মই এই বাহিৰত ওলাই আহিছিলো। বাকী খবৰ কাটি?
ভালেই আৰু অলপ কাম চাম কৰি আছোঁ। ভালেই তোমাৰ?
বাকী মোৰ ঘৰৰ খেতি ঠিকে আছে। পৰীক্ষা চৰীক্ষা খতম হৈছে গমি পেলাই আৰু এতিয়া অকনমান বাহিৰতে আছে
অহ শেষ হ'ল ন কোন দিনা শেষ হ'ল?
পৰীক্ষা দহ তাৰিখে শেষ হ'ল আমাৰ।
উম এতিয়া বাকী। সেই ঘৰতে নে কি বাহিৰত? মানে অ তেজপুৰ গলা।
অ এতিয়া মই তেজপুৰতে আছো
আচ্ছা আহ আহিলা মানে।
হা বাকী খোৱা বোৱা হল।
নাই গধূলি চাহ খালো আৰু বাকী এতিয়া আৰু খোৱা বোৱা হব আৰু পিছলৈকে বনাব তেতিয়া
হয়। ব কি কতো ঘূৰিব মেলিব যোৱা নাই কতো
উম নাই যোৱা আজি গৈছিলো এনে অলপ ওলাই গৈছিলো আৰু অলপ কিবা খালো খাই গুচি আহিলোঁ। উ অ। উম এনেই। এনে আমাৰ এইখিনি ওচৰতে অকমান আমাৰ পাঞ্জাবাৰীৰ পৰা ছয় মাইললৈকে গৈ
অ পাঞ্জাববাৰী তেনে ঘূৰিব কি কি জেগা আছে। তেনেকুৱা।
আমাৰ পাঞ্জাৱাৰী আচলতে ফুৰিব পৰা আছে কলাক্ষেত্ৰ আছে তাৰপিছত তোমাৰ শ্ৰী শ্ৰী মাধৱদেৱ অডিটৰিয়াম